কি কৰি আছে?
এয়া বহি আছো।
অ।
চাহ অকন বনাই খোৱালে।
অ।
খাই পেলাই এই বহি আছো আৰু।
অঁ,
কিনো কৰিবি।
তাকে,
উম বহি থকা মানুহহে বহি আছো আৰু।
উম এতিয়া পঠাও নহয় বৰা বুকা মই এ বহি আছো মাই গোহাঁই ঘৰলে আহিছে।
এইকেইদিন নহব।
অ মা গোঁসাই ঘৰলে গৈছে মইও সেই আহি সোমাইছোহি হে। আকবেলাতে গলো এ গোটৰ ই কে ৱাই চি কৰিবলে দিছে। আধাৰ কাৰ্ডৰ লগত লিংক কৰি চকু টিপিয়াব লাগে।
তাকেহে আজিকালি আৰু গোটৰ ঢেৰ কিবা কিবি কৰিব লাগে নহয়।
অ আই অ সেইখন কৰোঁতে কৰোঁতে ইমানেই দেৰি হৈছে নহয়।
অ নহয়হে নহয় নে?
এই মানুহ গোট বয়ত্ৰিশটা মান হ'ব। এটা গোটত দহ দহ বাৰ গৰাকী কে নহয় সদস্যা কিমান দেৰি হৈছে আৰু
তাকে ব হেৰিয়াৰ
মোমাই এনে পঁচিছ হাজাৰ টকা নিদিয়ে
চাহ নিদিয়ে উম তাকে এনেই নিদিয়ে মাই হেৰি কৰি পেলাইহে দিব
উম
উম আৰু আহ বুলি কলে দৌৰি যাবই লাগিব
যাবই লাগিব অ সেই সিনাখন কৰিলো সিদিনাখন সেই নহলে তাৰপা আকৌ আজি কৰিছোগে
তই দহ হেজাৰতো পাবি নে
দহ হাজাৰতো পাম বুলি কৈছে জানো পঁয়ত্ৰিশ হাজাৰ লগতে পাম বুলি কৈছে
উম
কি হয়
অ
পঁচিশ হাজাৰতো বাৰ হাজাৰ ঘূৰাব লাগিব হেনো
উ বাও বাৰ হাজাৰ ঘূৰাব লাগিব তেৰ হেজাৰ চাবচিতি দিব
অ
উম
হলেও হেৰি নহয় এইটো কি বুলি কয় বাৰ হেজাৰ তেৰ হাজাৰ এটা পালে কত দেখোন
উম
তাকে
মানে পইচাটো ঘূৰাব লাগিব মানে এনেকুৱাকে ঘূৰাব লাগিব হেনো সেই পইচাটো যে দিব প্ৰথম দহ হেজাৰ হাজাৰটো‌ যে দিলে দহ হাজাৰ এতিয়া কি কৰিলে সেইটো উ সেই পঁচিছ হাজাৰে বহলাব লাগিব বহলাই তাৰ পৰা হেৰি কৰি লৈ পাই উপাৰ্জন কৰি হেনো বাকী পইচাটো ঘূৰাব লাগিব বুলি কোয় শুনিছো অ
তাকে কম কমকে দি থাকিব লাগিব আৰু
উম উম ইমান মহবো উলাইছো অ
ধে ম চিষ্টেমটো বেয়া কোৱা নাই।
উম।
চিষ্টেমটো বেয়া কোৱা না।
অ সেটোৱে।
তাকে। গাখী চাহকণ খাবলে যাম বুলি ভাবিছো।
লাখ লাখ মান মহিলা আছে। হয় নাই? অত‌ লাখ লাখ মহিলাকটো সেই দহ হেজাৰকেতো দিলেই এনেই। মানে তাৰ তেৰ হেজাৰ হেৰি দিব আকৌ পচিছ হাজাৰতো কেনেকে সেই এনেই দিয়ে, হয় নাই বাৱ?
ইনে দি
অ চবফালে চাব লাগিব। এনেইতো অট খিনি পইচা দিব নোৱাৰে।
আকৌ এপিনেও অৰুণোদয় দিবই।
অ আকৌ অৰুণোদয় দিবই আগষ্ট এক তাৰিখ পা।
অ, এনেকুৱা মহ নহয়। এই ম মৰা ধূপডাল লগাই দিছে, এইবোৰ মৰিছে।
অ, আমাৰ সেই সেডাল আমাৰ সেদা মৰিব চাগে। আমাৰ হেৰি নহয়, সেডাল নানে আকৌ হৌ এইটো কি কয়, গোন্ধটো পালে হাৰ্ড কাৰণে বেয়া বুলি।
অ মই আজিহে গম পাইছো। ঢেলপুঙা খাই খাই পইচে। মই বাও মানুহ আঁতৰত আছো। যেনে ই ডাইনিং ৰুমত লগাই দিলে। এতিয়া দেখোন তলত পৰি আছে, ঢেলপোঙা খাই
সেই সেতিয়াতে, সেই মহ ময়া ধূপডাল লগাই দিলে মহ মৰে। মানে, বেহুজ হৈ হৈ যায়। কিন্তু সেই হয় নহয়। সেই গোন্ধটো পালে হাৰ্ড কাৰণে বেয়া। নাযায় গে হেনো। সেই গোন্ধটো পালে হাৰ্ড কাৰণে বেয়া।
তাকেহে, আজিহে কথাটো ওলাই আছে। ইনে লগোৱা নহয়, কি আনি থৈছে? আজি লগাই দিছিলে। এইবো মহো বহুত খিনি মৰিলে। এ মৰি গৈছে। অলপ পাছত আকৌ উম।
তাকে। ভাত ৰান্ধনীয়ে ভাত কিহে বনাব?
সন্ধিয়া ভাত কিহে খুৱাই জানো? বখি টোপাইছিলো, জাপানী কাৰ পোৱালি কে তে মান, চেঙেলী মাছ দুটামান।
উম ৰান্ধনীয়ে অ বতাহ নাখায় নহয়। লৰাই খুৱাব পাৰিব বনাই?
তাই নাখায়। ৰান্ধনীয়ে কৈছে, পিয়াজ অকণ দি পেলাই ধুনীয়াকে ভাজিম।
উম। জুতি লগাই খাবহে লাগে। আমাৰ তাকে জিকা দুটামান আনি থৈছে। মই এটা কৈছো মাছ কেইটা মান‌ কে জিকা সদাই খাবলে নাযায় হেনো।
উম, তাকে।
আমা জিকা গুটি, জীয়া বা খুৱাব নে নোখুৱাই কব নুৱাও। দুটামান কলি দে দেখিছো কেতিয়া ডাঙৰ হ'ব জানো?
আমাৰ সেই এটা দুটা।
অঁ, আমা তিনটা খালো হোপায়।
অঁ আজি তিনটা আনিছে নেকি? আজি বোলো তিনিটা আনিছে নেকি? মা ডাঙৰ হবলে নিদিয়ে, কলিতে চিঙে। মোক কালি ছিঙিব লৈছে। মই কৈছো, অকমান ডাঙৰ হকচোন ৰব, নিছিঙিবা আজি আকৌ ছিঙিলি।
ঙ হল' খাবলে বেয়া বাৱ।
উম।
সৰুতে খাবলে ভাল। আমাৰ ৰান্ধনীয়ে কি বনাই কব নোৱাৰো আহি। দুপৰীয়া কলপচলা আলু দালি দি তেনে কে বনালে বাপেকলে ডিম আমলেট কৰি দিলে, আমালে মাছ ভাজিলে।
অঁ।
হে বনাইছে। হেল্ল।
অঁ শুনি আছো।
অঁ। হ'বৌ তেনেকে বনাই খোৱাছে আও এতিয়া আজি ৰাতিটো সাজ কি কৰে আও।
উম।
কব নোৱাৰো উম। অঁ, তহঁতৰ ৰান্ধনীয়ে তেতিয়া যি গা গোটাই থৈছে।
অঁ আমাৰ মই সেই এইটোকে ঘৰত ক চু উঠোৱে মাছৰ মাথা বনাইছিলে মায়ে, কালি ক ধলাইে তাত বনাইছিলে, তাৰ পৰা সেই উম সেয়া তাৰ পৰা কুন্দুলি ভাজি। ভাত কেৰেলা আলু ভাজি, তেনেকে ভাতকেইটা খাই বেছি সময় নহলেই ভাত ভাত খোৱা।
উম, মাহঁতও কৰিব লগীয়া আছে।
মাহঁতে কালি কৰিলে।
অঁ অঁ। উমহ।
এ আজি আকৌ বেছি দেৰি হৈছে হেই ভিঅ মিটিং আছিলে।
অঁ আমাৰ ঘৰলে যাওঁতেওঁ জনি মানেহে সেয়া ঘৰত আই সকাম আছিলে তাৰপৰা গ মাজতে গৈ আকৌ চুকু তিপিয়াই থৈ আহিবলগীয়া হৈ ছে শোষণ কৰি আছে তেতিয়া ভাবিছো।
কালি সাপ্তাহিক প্ৰচিডিং লিখিব লাগিছে, সাপ্তাহিক প্ৰচিডিং লিখিবাই লাগিব। তাহত মানে চাৰিখন মিটিং পাতিব লাগিব, চাৰিখন মিটিং নাপাতিলেও দুখন হলেও পাতিবই লাগিব। আৰু সপ্তাহত চাৰিখন মানে মাহেকত চাৰিখন মিটিং প্ৰচিডিং লিখিবই লাগিব। সেইবোৰ দিছে। আগৰ নিচিনা নহয় এইবোৰ ধেই সলালে তাৰ পৰা এতিয়া আকৌ আমাৰ গোটৰ এজনী নতুন কে, উম এজনী নতুনকে সোমাইছিলে। সেইজনী লকচত নাম নাই, সেইজনী আকৌ হেৰিয়টো কি কি কয় লকচত নাম ভৰাবলে আকৌ পচিদিন নতুনকে লিখিবলগীয়া হৈছে।
উম তাকেহে।
লিখি আছো লিখি আছো, আধাটো লিখি হল গে মাজতে ভুল হৈ থাকিলে নহয় আকৌ সখন এৰি আকৌ নতুনকে বেলেগ এখন লিখিছো। মই বোলো এইখন মাথাটো বেয়া হৈ
তাকে আজিকালি এলা পেচা মানুহ নহব।
এই আধাৰ কাৰ্ডক খেলি মেলি, আয়ই লেঠা পিঠাবোৰ আজিহে উলিয়াবলৈ থয়।
তাকে লেথা পিটাৰ উলিয়াই গলে মানে এইবোৰ চেক কৰিলে ওলাই যায় নহয় আজিকালি।
উম, মো বাও একো হেই নাই। মো লগ পত কে হ'ল, কেইজনীমানৰ পতককে হ'ল। কেইজ জনী মানৰ য'ত তেতিয়া আক' গো- গোটেই কেইজনী হ'বই লাগিব যে গোটৰ সদস্যা মানে। এজনী এজনীকে ন' এজনী এজনীকে কয় নহয়, সেই গোটটোক প্ৰত্যেকজনীক কৈ ল'ব লাগিব তে তিয়াহে হ'ব। নহ'লে মানে সেই হয় বেলেগ এজনী গোট' বেলেগ এজনী গোট' কৰিলে নহয় মানে।
অ' তাকেহে আজিকালি এইবোৰ আইন-কানুন বেলেগ।
উম
আইন-কানুন বেলেগ।
চা খালি হননে নাই?
নাই খোৱা। মই সৌ হাত বগিটা ধুইছোঁ, বাবাও গা ধুইছে, মা গোসাঁই ঘৰৰ পা ওলাইছে। চা বনাওগেহে।
অ', অ'। আমা বত্তাই চাহ দিলে।
আ
বতাই চাহ বনালে খুৱালে আও।
অ', আমা সেই বনাওহে।
উম, ল'ৱা এফালে ওলাই গৈছে। আহিব‌ এতিয়া। অহ! আহি আকৌ চাগে ভাততে লাগিবহি।
আমাও সেই মা পথাৰলৈ গৈছিলে যে, এহেত
উম, উম।
মই আকৌ মা নাহা আগতে গ'লো নহয় বাৰটা মান বজাৰতে গৈছোঁ নহয়, তাৰপা আকৌ তালে ফোন কৰিছোঁ দেহালে, দেহাই বোলে হেই মই ঘৰতে নাই। আকৌ এহঁতক খুৰিলে ফোন কৰিছোঁ, মাক বোলো খবৰটো দি দিব মোৰ আকৌ ফোন কৰিছোঁ মা আহিলে নাই বোলো। অ' বোলে আহিলে।
হেই মা- মা ইহঁতৰ দুজনী ববৌ গৈছিলে হেই ৰুবলে নে?
অ', অ'।
অ'।
মানহ ৰোৱনী সিহঁতৰ এনে হেইকে পাঁচজনী। ছজনীমান হ'ব হেনো মায়ে কৈছে। গোটেই উধ বা মুধলে চিধাটো হৈ গৈছে নহয়! সৈ পাহাৰ ঘুকৰ পা আমি এডখৰ ৰোৱালৈকে
উম। তাকে, দিলে।
হা?
তাতে ইচকুল খোলা আগতে হোৱাই দিব বোলো ভাই।
অ' হোৱা সিহঁতৰ সেচ এটা হৈ গ'ল। আও ক'বাত আছে জানো? আও এদ্দিনমান লাগি আও এবিঘা এটা আছে হেনো এদিনমান লাগিব আও সেইবিঘা আকৌ ৰোৱনী লগাই দিলে।
অ' হ'ব পাই। তাকে, উম। তহঁত কেতিয়া পা হ'ব?
আমা আজি আলিপাহ কাটিছেহে জানো আও কেইদিন লাগে!
অহ! আমাও একেইহে। আমা হ'বো হেৰি কৰিছে কোঁৱ কাম, আকৌ কেইদিন লাগে।
অ আমাও মা কেইদিন লাগে।
দিলও
অ তাৰপা আকৌ হেই এইটো কি পৰহিলে বিয়াও আছে।
অ পউহিলে হ'ল নি।
পউখিলে অ।
অ যাবহে লাগে আও। সোৱাদহে বলাও।
তাকে হে।
উ মো কথাবোৰ শুনিছনে নাই।
শুনিছো শুনিছো আপুনি শুনিছা নাই।
শুনিছো মই বুলো তই না শুনাবা।
অ শুনিছো।
অ ঘত মাহাহঁতৰ ভা
ভালে অ মাহঁতৰ পোকাৰ দিব মই বোলো ৰ আমাৰ সেই হওক এইটো কি কয় ৰুই হৈ লক তাৰপা সে।
তহঁতৰ নিদিয়া এদিন দিলে কোৱা আকৌ।
অ তাকে আমাৰ নিদিয়া এদিন দিব লাগিব আকৌ হেৰি নহয় কঠিয়াও তুলিব লাগিব নহয়।
অ'হ।
উ'ম।
তাকে তহঁতৰ নিদিয়াকেইদিনতে ৰু ৰ দিলে তেতিয়া পাৰিবি আউ যাব ৰুবলে যাব।
অ।
উ নহবা কওপা হব।
অ'হ। কি হৈ আছো। মায় আকৌ সেই এইটো কি পৰহিলে বিয়া খাই আহি লৈ পেলাইহে দিম বুলি কৈছে।
অ মাও যাব বিয়ালেহ।
মাাহঁতো যাব অ মা যাব বৌ যাব আউ কোন কোন যায় মামিহঁত।
অ টম টম লৈ যাবিহ।
মই আমি বাইগ অ আমি বাইগ বাইক স্কুট লৈ যাম হেই। এইটো কি বুলি কয় মাহাহত টম টম লৈ যাব।
অ অ'হ।
উম।
তাকে কেইবেজনীও হ'লে আও।
টম টমত বহি বহি যাবলে হ'লে কঁকালত বিষ উঠি যাবগে ইয়াপাত
উহুহুম তাকে।
দূৰ আছে নহয়।
আছে তাকে।
আমনিয়াই
অ